অ' কোৱা।
কি কৰি আছা?
মই এ ভাত বনালো এতিয়া বহি আছো।
উম, আজি ইমান গৰম দিছে ন।
অ' কেইদিন ধৰি দি আছে, চাৰি পাঁচ দিন ধৰি এক কিবা কৰিবা?
অ' অলপ বৰষুণ দিলে ভালে আছিলে কালিৰ নিচিনা।
বৰপুণ অলপ দিয়ে কিন্তু বেছি গৰম হয়।
উম, আকৌ গৰম দি দিয়া কালে বৰষুণ দিছ আজি কিমান ৰ'দ।
আহ, অ'।
উম বহুত গৰম।
বহুতেই গৰম মানে কি কবা, আজি যে মই দু দুুপুৰীয়া শাক বনাইছিলো আৰু হেৰি আৰু দালি আছিলে যেচি এতিয়া বন বনাই আছে মোৰ গাটো ভাল নহয় যে।
কি হৈছে?
শিকায় আছে।
হা?
পেট বিষাই আছে, কাৰ আহ, হেল্ল' অ' দেখাইে আছো কালি কলো নহয় ড্টৰ তাত গৈ আছো বুলি।
উম।
গৈয়ে আছো, চাৰিদিন পাঁচদিন পিছে পিছে
উম, এ মোৰোতো এটা প্ৰব্লেম মানে ঠিকেই হোৱা নাই। এতিয়ালৈকে।
কি হল?
এয়া মোৰো পেট বিষ ঘৰ এতিয়াতো পেট বিষ নাই, কিন্তু মোৰ হ'ল ই নহয়।
আহ, আহ, বুজিছো। সটো ভাল ডাক্তৰ এটা দেখাই ল'বা।
ভাল বহুত ভাল ডক্তৰ দেখাইছো গুৱাহাটীত গলো
ন, আমাৰ ইয়াতো ত আমাৰ ইয়াত যে এটা ছোৱালী আছে, তাৰ খাট মা ধুই ৰখি আছিলে ন, খাট মাহ কিন্তু ধেমালি নহয় পিছত হেৰি কৰিলে এতিয়া তাই টাইমত, টাইমত হয়।
কাক দেখাইছা?
পূজা আছে নহাই পূজা ম জমাৰ তাক কুদি পচ অ, ইয়াতে আছে বুজিছা তুমিও কৰিল গুৱাহাটী ইমান দূৰ হৈ কেনে লাভ নাই।
তাৰপিছত এয়া নেমকিয়াৰত দেখ খালো গগৈ, উ, গগৈ সুনিতা গগৈত দেখালো। উম, বহুত। ৱেইট কমাব কৈছো, ৱেইটটো কমালো।
কিমান মাহ হৈছে তোমাৰ?
মোৰ তিনিমাহ হৈ গ'ল।
নাই হোৱা।
উ, নাই।
আহ ডাক্তৰ ভালকে দেখওৱা পিছত এইটো যে ডাঙৰ হৈ যাব।
উম, আগতো হৈছিলে পিছত, পিছত আগত হৈ, আগত হৈছিলে। পিছত কমি গল তাৰপিছত ৰেগুলাৰ হৈ আছিলো এতিয়া আকৌ এনেকা হ'ল।
মোৰ এবাৰ তোমাৰ এনে কা হৈছিলে পিছত
উম, নিজে, নিজে হয় নিজে, নিজে আকৌ বেয়া হৈ যায়।
হৈছে। অ
উম।
ইয়াতে ডক্টৰকেইটাক কাম নাই।
অ, তেওঁহতে আৰু মানে উল্টা, পুল্টা কৰি দিয়ে, ইয়াতে টো কিমান হৈছে।
আৰু দুুনিয়াৰ ভৰ লিখি দিব বাছ এইটোৱে, অ'।
অ, আমাৰ দেউতা, দেউতা যেতিয়া ঢুকাইছিলে ন। আমাৰ দেউতাৰ নাম আছিলে সৌৰভ ঘোষ হা। দিছে এই তুমুকিত দিছে হ'ল সুনিতা ঘোষ
এনেকা তেহঁতে কি পঢ়ি কিনি ডক্টৰ হৈছে, ভগৱান জানে। উম, এ, ব্লাড ডনেট কৰিব লাগে। ব্লাড নাই না। তো ব্লাড মানে ব্লাড আনিবৰ কাৰণে গৈছো অ, নাই এই সুনিতা ঘোষ নহয়। কি যে ন ই কিবা সৰসত ঘোছ বুলি এনেকা দিছে সেনে
উম
তাহঁতৰ ডাক্তৰ কেইটা ভাল নহয়। মই সেই তোৰ কাৰণে এইটো জাগাৰ নাম শুনিলে ভয় লাগে। আমাৰ এটা দাদা আছে।
অ, তাত
অ, অৰ্চনা চিনি পোৱা অৰ্চনা দাস। তাইৰ হাজবেণ্ডটো আছে নহয় তাৰে কোনোবা কিবা হৈছিলে হা চ তাহঁতৰ তাহঁতৰ তাহঁতৰ কাৰবাৰ কি হৈছে মানে গজালে ঢুকিছে নাকি কি ঢুকিছে তাতে এডমিট কৰালে।
কৰাই কিনে এদিন ৰা ৰাখিলে তাৰ পিছত দিন ওলাই দিলে পইচা লৈ কিনে মৰি গ'ল।
অ', তেন্তে পইচা খাৱাৰ কাৰণে এনেকা কৰে। আৰু কেইটামানৰ চাবাচোন আই চি ইও আই চি ইও ত যে সোমাই দিয়ে পিছত কয় যে হেৰি আছে হেৰি পিছতো লাষ্ট পইচা খাই।
অ', এনেকা মানে মেডিচিন দিয়ে কেনে হাত হাত ভৰি লৰাই দিয়ে। জিন্দা আছে বুলি কৈ কিনি পিছত যিমান পইচা
হাত ভৰি যে হিলাই থৈ নহয় এইটো যে তলত মেচিন থাকে।
অ'। তেতিয়াই গ'লগৈ মানুহটো তাৰ পিছত পইচা লৈ কিনি পিছত কয় নাই।
কেনেকা হ'ব পাৰে। এটা বস্তু এনেকা নাই চবক এটা বস্তু
এতিয়া ড্ক্তৰৰ নাম শুনিলেই ভয় লাগে।
আহ।
মোৰ পাঁচ দিন চাৰি দিন এনেকা পিছে পিছে গৈ আছো ঔষধ লৈ আহি আছো এটোৱে চলি আছে।
দামো বহুত।
বহুত দাম এটা হেৰিয়ে চাৰিশ।
অ', আমাৰ আমাৰ দোকানত যে কিমান মেডিচিন আহে এটাৰ দাম পাঁচশ ছ শ টকা এটা পিছ থাকে সেইটোয়ে পাঁচশ মই চাই থাকো ইমান দাম। কম দাম। আমাৰ এটা দু এটা মেডিচিন আছে নাম পাহৰি গৈছোঁ।
উম।
এটা মেডিচিন আছে নাম নাজনো এটা বক্স হাজাৰ টকা। দুহাজাৰ টকা হাজাৰ টকা ইমান দাম।
এটা চামান এটা এটা মানুহৰ শ্লাইন দিলে সেইটো সাত হাজাৰ টকা লৈছে আমাৰ পৰা।
উম। বহুত দাম।
হেল্ল'? হেল্ল'?
অ', কোৱা?
ভাইব্ৰেচন তোমাৰ মাৰি আছে নেকি?
আহ।
অ', মোৰ মই ভাবিছে মোৰ নেকি চেক কৰিলো।
অ', নাই তুমিও শুনিছা।
অ'।
উ, মোৰ মোবাইলতে আহিছিল।
অ'।
কোৱা তাৰপিছত
তুমি কি কৰি আছা? নাই, বনাই থৈ দিলোঁ। অ', ভাত চাত, ৰান্ধা সন্ধা
ৰান্ধা, মোৰ ভণ্টিয়ে কৰিব।
অ', কি বনাব এতিয়া?
তাই চিকেন বনাব। অ মন্দ মাৱেছিল
অ', আহ।
ত ব ন উম। অ', মায়ে ঘৰতে এইয়া আমাৰ পাৰাৰ এটা দাদা আছে তাক দি আনিছে, দোকান চোকান যাবই মন নাযায়। ইমান গৰম। এই জুন জুলাই মাহ, জুলাই আৰু আগষ্ট মাহটো বহুত গৰম।
অ', আগষ্টতটো আৰু বেছি তেতিয়া যে কলেজ চলেজ, মানুহৰ স্কুল চ স্কুল খুলিব আৰু বহুত দিগদাৰ হ'ব।
উম। তেতিয়াতো যাবই মন নকৰে।
অ', আৰু ক্লাছটো কৰিবই লাগিব ফাৰ্ষ্ট ফাষ্ট।
অ'।
নহ'লে আকৌ বেক চেক লগাই দিয়ে ন'।
অ', নগ'লে বেগ লগাই দিয়ে ন'।
নগ'লে মানে কি এনে গৈ নে ধৰা তুমি এসপ্তাহৰ ভিতৰত দুই দিন তিনিদিন ক্লাছ কৰিলা। মানে ক্লাছ কৰিব লাগিব, যদি একেবাৰেই নকৰা এমাহ যদি বন্ধ থাকে এইটো বন্ধ থাকে, তেনেহ'লে যে তোমাৰ হেৰিটো নকৰে।
বেক লগাই দিয়ে।
অ'।
সেইটোৱে বেয়া, বেক লগালেটো বহুত বেয়া, ইমান পইচা যায়গৈ।
অ'।
বহুত যায়।
আৰু তেন্তে স্কুলৰ ছাৰ, কলেজৰ ছাৰ মেডাম নামানে নহয়।
উম, অ', এইটো মানিবই নিবিচাৰে এইটোৰ কাৰণে প্ৰাইভেট মানে ভাল নেকি, মই এইটোয়ে বিচাৰো।
আমাৰ এইটো গভাৰমেণ্টও যে প্ৰাইভেটৰ নিচিনা কৰি আছে, চবতে পইচা, পইচা, পইচা কৰি।
ন', কিন্তু ৰেগুলাৰ যাব লাগে, প্ৰব্লেম চব্লেম নামানে যে।
অ', তুমি প্ৰাইভেটত ল'লে খালি চানডেতো হ'ব চিভিল ড্ৰেছত। দুঘণ্টামান হয় বেছি নহয়তো।
এই চানডেতেই ভাল।
অ' তেতিয়া ফ্ৰী থাকা ন'।
ফ্ৰী থাকো আৰু হ'ল আৰু হ'ল, কাম চাম নাথাকে, টেনচনো নাথাকে। সনেনে হ'লে যে মই যেতিয়া কলেজ পঢ়িছিলো এই আহি কিনে আকৌ ডিউটি যাব লাগে, খাক বা নাখাক ডিউটি যাব লাগে। বহুত পিছত যে বহুত গা বেয়া লাগে আহি কিনি।
অ', আৰু হেৰিটোতো ওচৰত নহয়, তোমাৰতো দূৰ ন'।
অ', বহুত দূৰ কলেজৰ পৰা আহি কিনি ঘৰত ঘৰত ড্ৰেছ পাতি খলাই কিনি আকৌ কামত যাব লাগে ধামালি কথা নেকি তাৰপিছত আহি কিনেও ৰেষ্ট নহয়
উম
এইটো কাৰ নে আৰু কামটো এৰি বই নোৱাৰি
অ'
কলেজতো এইবিলাক ন শিকায় ন এতিয়াহে শিকাই আছে
তুমি এতিয়া মানে কি কাম কৰা
মই বিলিং কৰো তাৰপিছত হ'ল ফাইলিং কৰো এইবিলাক মানে মোক অলপ অলপকে শিকাই আছে পিছত ডাঙৰটো দিব
আগত কম্পিউটাৰ শিকিছিলা নেকি
আগত মানে টাইপিং টো শিকিছিলো ইমান ভালকে নহয় মানে মই যেতিয়া শিকি আছো ছিলো তেতিয়া লকডাউন মানে পৰিব দুদিন মিন মান পিছত ময়ো জনা নাছিলো মই গৈছো কম্পিউটাৰ কেইদিনমান তাৰপিছত তো পুৰা লকডাউন দি দিলে ন পিছত যোৱাই নহল পিছত আৰু যোৱা নহল পইচা পইচাও গ'ল কম্পিউ ত নাই যোৱা
মইও কম্পিউটাৰ শিকা নাই মই যে তোমাৰ নিচিনা এটা কাম যদি পাই গলো হয় তেনেহলে অলপ ভাল আছিল
উম এতিয়া কম্পিউটাৰ শিকিলে ভাল কিন্তু পিছত কামত গ'লে যে তুমি শিকিবই নোৱাৰি মোৰ এতিয়া অৱছ এনেকা হৈছে এতিয়া মই ভাবো কম্পিউটাৰ যাম নে কামে কৰিম
ইয়াতে কিমান তোমাৰ চেলেৰী হয়
মোৰতো বৰ্তমান এতিয়া মানে দি আছে মানে হাত খৰচা আৰু
অ'
মানে বেছি মানে ঘৰৰ চৰৰত একো নহয়
অ' মানে শিকা হোৱা নাই যে
অ' সেইটো কাৰণ মানে বৰা অলপতো শিকিছো কিন্তু মেডিচিনৰ বিষয়ে একো নাজানো মই।
আহ